হেল্ল' হেল্ল' উম কোৱা কোৱা।
কি কৰি আছা?
এনেই আছো। তুমি?
অ আছো এনেই। কিবা খালা?
এই তোমাৰ নাই খোৱা খাওঁহে। তুমি ভাত-চাত খালা নাই?
অ খালো।
অ এতিয়া কি কৰি আছা?
এনেই আছো আৰু শুই পেনে। শুনাচোন এটা কাম কৰিম মানে কাম এটা কৰিম বুলি ভাবিছো।
হয় হয় কোৱা কোৱা।
মানে বিজনেচ এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছো, মানে কাপোৰৰ বিজ মানে কাপ পোৰৰ গম পাইছা মানে থ্ৰিপটেড কাপোৰ।
কাপোৰৰ। আমাৰ আহ থ্ৰিপটেড অ এই আজিকালি বহুত থ্ৰিপটেদ ষ্ট'ৰবিলাক খুলিছে বাৰু।
অ মানে সেনেকুৱা টাইপ মানে তোমাৰ তেতিয়া মানে প্ৰফিট হবলৈ।
অ অ। এনেই তুমি বিক্ৰী ক'ত কৰিম বুলি ভাবিছা?
মই ভাবিছো এটা দোকান খুলি ভাবিছো মানে ধৰা সৰুকৈ মানে এনেকুৱা যে ধৰা যেনেকুৱা মানে এটা জেগাত খুলি পেলাই মানে এনেকুৱা দোকান এটা খুলিম মানে য'ত মানে ৰাতি হলে মানে অকমান মানে ধৰা আবেলি টাইমত মানে ক্ল'জ কৰি দিব পৰা দোকান এটা মানে এটা মানে সেনেকুৱা টাইপ দোকান গম পাইছে মানে ইমানানে ডাঙৰ ৰুম গম পাইছা কবাত মানে য'তে ত'তে বহিব পৰা টাইপ সেনেকুৱা টাইপ মানে পাটনাৰ ৰুম-চোম নহয় মানে এটা জেগাত ৰখি পেনে মানে বিক্ৰী কৰিব পাৰি যে।
অ', তেনেকে মানে, তুমি মানে এনেকে কিবা টেন চেন লৈ যাব চাগে তাত তেনেকে তো তাত মানে অকমান, হেৰি কে কৰি, এই মই মানে ৰিল চিল বিলাক এনেকুৱা দেখ দেখিছো মানে।
অ' মানে সেনেকুৱাটাইপে, সেনেকুৱা টাইপে বনাম সেনেকুৱা সেনেকুৱা টাইপে বনাম নাম বুলি ভাবিছো মানে। এনেকুৱা টাইপ হ'লে মানে ভাল হ'ব না ধৰা অ', যদি ত'তে লৈ যাব পাৰি না সেইটো কাৰণে। মানে সেই তোৰ ওপৰত তোমাৰ কিবা আইডিয়া আছে নে নাই? ধৰা কাপোৰৰ ওপৰত, মানে থ্ৰীফ্টেদ কাপোৰ ক'ত পাই মানে এইটো কথা ইমান ভালদৰে নাজানো।
মই তোমাৰ থ্ৰীফ্টেড কাপোৰ, এই তোমাৰ হেৰি, এনেকে থ্ৰীফ্টেড দোকান ৰ বজাৰ এখন আছে কিন্তু মই সেইটো গম পাওঁ এনে এ মোৰ মানে লগৰ দুটামানে মানে তাৰপৰা, লগৰ দুটা মানে দালাল দুটা মানে তাৰ মানে কাপোৰ আনিছিলে মানে।
অ'।
তেতিয়া মই গম পালো। অ' এনেকে বিক্ৰী কৰে বুলি। এই দোকানখন ক'ত আছে জানা? সেইখন আছে তোমাৰ এই বালি পৰা যে তোমাৰ বালিপৰা অলপ আগত গৈ, মানে এনেকে বালিপৰা গৈ থাকিলে এনেকে জামুগুৰি পিনে যোৱা ৰাস্তাটো মানে বুজিছা? মানে ধৰ আমি চিধা গ'লো, লেফ্টৰ যোনটো লেফ্টৰ ৰাস্তা সেইটো। ইপিনে গৈ মানে এনেকে বাগানৰ মাজেদি মানে যাব পাৰি। তাত মানে গৈ গৈ, তাতে মানে বজাৰ এখন আছে।
মোৰ মানে ভাবিছো শুনা কেনেকুৱা টাইপ বনাম, ব কেনেকুৱা জানা জানা ইমান ধৰা মানে এনেকুৱা জেগামান ধৰে যে মানে থ্ৰীফ্টেড কাপোৰ বিলাক বেছিকে বাগানীয়া মানুহ বিলাকে বেছি কিনে গম পাইছা?
অ' বাগানীয়া মানুহবিলাকে বেছি কিনে অ'।
অ' মানে সিহঁতৰ মানে জানে অকমানে ইহঁতে বহুত কিনাত, মানে সিহঁতৰ মানে ফেচ মানে সিহঁতৰ মানে যিহওঁক মানে ইহঁতে ফেশ্বন কৰি বহুত ভাল পায়।
অ', সিহঁতি ফেশ্বন কৰি বহুত ভাল পায়। তাৰপিছত ট্ৰাইবেল, উম ট্ৰাইবেল মানুহ বিলাকে পাহাৰত থকা ট্ৰাইবেল
অ', কিন্তু কিন্তু মানে ড্ৰেছটো মানে সেয়া ড্ৰেচটো মানে ড্ৰেচটো মানে সেয়া কৰিব কাৰণে মানে কৰাচোন তুমি।
এতিয়া ধৰ তুমি খুলিলা দোকানখন হা! এ তুমি বস্তুটো কৰপা আনিবা? মানে যোনটো কাপোৰ চাপোৰ সেইটো কিবা ভাবিছা নেকি কৰপা?
মই ভাবিছো কি মানে ধৰা, আহ ইণ্ডিয়াৰ বা মানে অসমৰ বাহিৰৰ পৰা আনিব পাৰিম। মানে ধৰা অসম এইটো মানে কেজি হিচাপত বিক্ৰী হয় ন! থ্ৰীফ্টেড কাপোৰ মানে ছেকেণ্ড হেণ্ড কাপোৰ, অ' সেই সেইটো আনিলে মানে লাভ হয় গম পাইছা? কিন্তু মানে সেনেকুৱা বস্তু মানে ধৰা ভাল ভাল বস্তু কোনোবা টাইমত পাই যায় গম পাইছা মানে মই জানামতে, মানে কোনোবা ব্ৰেণ্ডেডেত ব্ৰেণ্ডেডেত বস্তুও পাই যায় মানে। থ্ৰীফ্টেড মানুহ মানে এটা কথা ভাল যে থ্ৰীফ্টেড থ্ৰীফ্টেড কাপোৰটো মানে ভাল পাওঁ কিয় কোৱাচোন? মানে ধৰা মই পিন্ধাটো তুমি পিন্ধিব নোৱাৰা, ম তুমি পিন্ধাটো মই পিন্ধিব নোৱাৰো মানে। এনেকুৱা টাইপ মানে
অ'।
আৰু ধৰা জুদিঅ' চুদিঅ', কোৱা।
অহ মানে এতিয়া তুমি মালটো তুমি আনিবা তোমাৰ হেৰিপা ধৰ বাহিৰৰ পৰা মানে। বাহিৰত মানে এনে ক'ত মানে তোমাৰ কত পাই তুমি জানা নেকি মানে উ?
কালকাতা, মই মানে কালকাতাত পাই বুলি মই জানো।
অ', মইও তোমাৰ মানে, অ' অ'। মই তোমাৰ মানে ৰিল এটা চাইছিলো বুজিছা। তাৰ মানে তাতে মানে এনেকে কৈ আছিলে মানে কেনেকে-কেনেকে কৰিব লাগে। তাতে মানে তোমাৰ এ হেৰিয় টা আছিলে মানে তোমাৰ এই জেগা এটা আছিলে মানে বাহিৰতে টাবৰ আনে মানে তোমাৰ হেৰিত পাঞ্জাৱত মানে হা পাঞ্জাৱৰ তোমাৰ পাঞ্জাৱৰ মানে কিবা পানীপথ বুলি জেগা এটা আছে
আহ পানীপত
অ সেই তাৰপা মানে অ তাৰ পৰাা মানে সেই কেজি চিষ্টেমত আ নাই মানে কাপোৰ বিলাক কাপোৰ বিলাক কেজিষ্ট মান আনি তোমাৰ তাতে বিচাৰিব এ এ পিচতটো ভাল ওলাবই না কিছুমানহে বেয়া ওলায় দুই তিনি পিচ ধৰ বেয়া ওলালে প্ৰায় ভালেই ওলাব
মানে ধৰক মানে মানে ধৰা তুমি মানে দুটামান পিছ মানে এ মানে ধৰা ক'ত ক'ত ফাটি যায় ন সেইটো কাৰণে মানে বেয়া ওলাই যায় আৰু এনেই মানে মোৰ মতে জানা মানে বহুত কাপোৰে ভালে ওলায়
অ ওলাই ওলাই আহ বহুত কাপোৰ ভালে ওলাই আহ কিছুমান কাপোৰ বেয়া ওলাই
মানে এইটো কাপোৰ মানে কিবা মানে বেলে মানে আমাৰ ইডিয়াৰ বাহিৰৰ পৰা মানেে দিয়ে ন মানে মানে কোনোবাই ইউজ এদিন কৰি পিনে বা নকৰি পিনে
উম সেইটো হয় সটো হয় আৰু কোনোবাই ধ এতিয়া অ হিন্দী দ কেইদিন পিন্ধিব বাহিৰত দুদিন তিনদিন পিন্ধিলে কিবা কাম ধ আছিলে তেতিয়া পিন্ধিলে তাৰপিছত উ কাপোৰ বিিলাক তোমাৰ দিয়ে দিয়ে মানে বি সেইবিলাক ডনেট কৰি দিয়ে দেন সেইবিলাক বাহিৰৰ পৰা পুৰা তাকে চাকে এইবিলাক এনেকে প লৈ আহিলি পেলাই আমাৰ ইণ্ডিয়াত মানে বটো ডাঙৰ মাৰ্কেট মানে এখন
অ সেইটয়ে মোৰ মানে সেইটোয়েছো গম পাইছে এইটো সেইটো মাৰ্কেটত লাভ আছে ধৰা মানে কি মানে যদি কেজিচত তেনেহ এ ৱান ওৱান কেজিন মানে ধৰাটো আমাৰ পাঁচটা ছটা বস্তু পায়য়ে যাম ধৰা
অ অ
এতিয়া মানে ধৰা মপ মানে ধৰা্ৰপ্ৰপ মানে অকণ মানে অকণ যোনখনণ ভাল লাগিব অণ ঘৰত ম হ'ল
অ সেইটো হয় সেইটো হয় অ গম পাইছো মই গম পাইছো
সেনেকুৱা টাইপ হলে মানে ভাল হব মানে মই জানা বোলে তেতিয়া মানে ধৰা মানে অক মে ইনকাম মান পাৰ্টাৰশ্বপত কৰিব পাৰিম গম পাইছ য দু ইনভেষ্টমেন্ট কৰা তুমি আৰু মই
তোমাৰ এতিয়া বস্তুতটো কি এতিয়া আমি ফাৰে বস্তুটো আনিব লাগিব আনি লৈ পেলাই মানে তোমাৰ যদি বস্তুটো অকমান ফাটা চিটাাও থাকে ত চিলাব লাগিব মানে এইটো চিলাই কৰি পেলাই মটো তেতিয়াাই বিক্ৰী কৰিলে
আৰু আটাা কাম আটাা আমি কাম অ অনলন মানে আৰু এটা কাম কৰিব পাৰোপোন এই যে প্ৰিন্টেড টি চাৰ সেইটো কৰিব পাৰিম
অ তোমাৰ সেই মেচিন চেচিন মিবলেিবতিয়া এইবা আনি কৰি লৈ পেলাই অ তেতিয়া বাজেটটো বেছি পৰি খালি আৰু ইনভেষ্টমেণ্টটো মানে তোমাৰ উম লাখ মানত এক লাখ মানত প যাব এটা পঞ্চাশ পঞ্চাশ মানকে দিব লাগিব যয়া হ বোৱা বস্তু আনিব লাগিব
অ আমি এনেকুৱাও কৰিব পাৰো ব শুনাছু এইটো কি বুলি এতিয়া আজিকালি য়া মানে ধৰা চাৰ্ট বিলাক আমি টিপটত আনিলো তাত চ বানদনা লগাই দিয়ে গোন পায় ক্ৰপ কৰি পিনে এনেুৱাও বিক্ৰী কৰিব মানে এমাউণ্ট বেছি কৰিলে হ'ল বানদানৰ লগোৱা থাকৰা পাত
উ উ ম মানে হেৰি নিজৰ আকৌ তোমাৰ সেনেকে কৰিব পাৰি বাৰু এতিয়া ধৰ আমি অনলাইন ধৰ হেৰি এখন আনিলো আমি অকল এটা জেগাত মানে দিয়াকে নহয় মানে আমি চবতে ধৰ দিব পৰাাৰকে অ
তেতিয়া মানে তেতিয়া হ'লে মানে ধৰা আমি যদি দিব পাৰিম ন যদি এটা জেগা হওক মই মানুহটো চব মানে চবতো চব টাইমতটো এটা জাগাত নাপাম ন মানুহ সেইটো কাৰণোনেব জেগাত দিলে মানে ভ হব গম পাইছা কি গম পাম ন ক'ত দিলে ক'ত বিক্ৰী হয় বেছিকৈ
আহ ক'ত গিললে ক'ত বিধছে তেনেকে গম পাম আৰু তোমাৰ মানে অনলাইন এইটোয়ে তোমাৰ মানে আমি অনলাইন অক প্ৰমোচন কৰিব লাগিবাৰ
অ অ সেনেকা ফেচ চেচ কৰিলে এতিয়া আৰু ভাল হ'ব
বনাই মানে পিন্ধি কৰি দেখাব লাগিব মানে পিন্ধি
অ অ এ এটা যে এটা যে এটা যে কোনোবা এটা আছে ইউটিউব এটা ইট্ৰৰগ্ৰামাৰ এটা আছে নহয় যে ভিডিঅ' বনাই যে কাপোৰ যে মানে টাইপ চছেট টাইপ ছেট
অ টাইপছেট টাইপ চট অ অ অ সি তাৰো ঠিকষ্ট আছে
অ সিটো আগতে নিজে আগ কাপোৰে নিজৰে কাপোৰ দেখাইছিল তাৰিছত সি নিজে ড্ৰেছ
ন তাৰপিছত সি এইটো খুলিলে দোকানতটো তেনেকে মানে আম দানখন সধিলোনে ইনফ্লুৱেঞ্চছাৰ দুটামান আনি মানে প্ৰমোচন কৰা কৰিব লাগিব মানে তেতিয়া মানে আমাৰ মানে এনেকে পেচ চেচ দি দিলে কৰ'বাত অকমান হেৰি তেতিয়া বিকি বেছি হ মানে তেতিয়া গম পা মানে অ এনেকুৱা দোকান এখনো আছে
মানে মানে যোন মানে আজিকালি অনলাইনৰ যুগ তুমি জানাই মানে ধৰা মানে কি মানুহে অকল দেখিলে দেখা কৰে গম পাইছা ন মানে তুমি মানে এনেকুৱা হয় মানে ধৰা ই কৰিছে এ ময়ও কৰিম মানে সেনেকুৱা টাইপৰ হয়
অ এই তেনেকুৱাটাইপৰ সি কৰিছে ধৰ ময় কৰিম এইটো মানে ট্ৰেণ্ড আৰু আজিকালি
অ তেনে মই মানে জানো এ ট্ৰেণ্ড মানে আজিকালি মানুহে টেন ফল' কৰি বহুত ভাল পায় মানে ধৰা যদি তুমি যদি আন্দ পন্ধি খুৰা সিও হান্দা পেনট পিন্ধিয়ে ঘ
হয়াই তেনেকুৱা কথা তেনেকুৱা কথা এতিয়া এই চবে মানে ডাঙৰ ডাঙৰ যোনবিলাক ইনফ্লুৱেন্ঞ্চাৰ চেলিব্ৰিটি মানে ট্ৰেন টো ষ্টাৰ্ট কৰে চবে আৰু সেইটো আৰু পিন্ধি তাত সেইটো মানে পিন্ধি আৰু সেইটো পিন্ধিবই লাগিব মানে ততে সেইটো মানে হেৰি হৈ যায় আৰু ফেশ্বন হৈ যায় এটা সেইটোোৱে মে
হেইৰু কাৰানে গম পাইছ মই অ ময়ও মানে সেইটো কাৰণে কৈছো গম পাইছা সেইটো কৰাই ভাল হ মানেক যে মানে ধৰা টো এটা চাইড বিজনেছ হৈ যাব
অ এটো চাইড বিজনেছ হৈ যাব অ এইটোও কৰিব পাৰিম তাৰিছত পঢ়ি আছা পঢ়িব পাৰিম কিবা বেলেগ
অ অ সেইটো কেনে কৈছো মানে অ কি কি মানে কা মানে এটা মানে এটা ট্ৰেণ্ড মানে ধৰা যদি এই ট্ৰনটো গুিছে্ৰপ তেনেক বেলেগ ট্ৰেড আহিব সেনেকুৱা টাই হয় ন মান এটাটাই মানে ফকা কৰিব নোৱাৰিবা গম পাইছা
উম তেনেকুৱা হয় তেনেকুৱা
তেনেহ'লে তুমি তেনেহ'লে এবাৰ কাইলৈ ক আজিকালি মানে কোৱা
অ তোমাৰ তেতিয়া মানে সেই তেনেকে মানে বস্তুতটো ভাল হয় মানে বুজা নেকি এতিয়া মানে বেলেগ বেলেগ বিজনেছ ট্ৰাই কৰি থাকিব লাগে তেতিয়া মানে বস্তুবিলাক মানে ভাল হয় মানে সেইটো দিয়া মই তোমাক তেনেহলে পাছৰ কল কৰি আছো ন
অ অ মই তোমাক কল কৰিম দিয়া হলে
ক'বা যতিদি তোমাৰ হেৰি চেৰি মানে পইচা চচা বিলাক যোগাৰ কৰিবা তাৰ পিছত আমি কথা পাতিম ন